অ
অ কোৱা
কি কৰি আছা
অলপ মান ফুৰিবলৈ যাওঁ নেকি কি
হা হা কি কৰি আছা
এ অ ত ঘৰতে আছো অলপমান ফুৰিবলৈ যাও নেকি
ক'ত যাবা কোৱা
এনেই অলপমান এই কি বুলি কয় ঘূৰি আহো আৰু শ্বপিং কৰি পেললে
অ মানে কি বুলি কয় তেনেকুৱা মানে কত যাবা?
চপিঙত যাও
অ হয় নেকি কিবা কিনিবলৈ যাবা নেকি
অ হয় হয়
অ মানে কি কিনিবা?
এই সেই আৰু এ নিজৰ কাপোৰ খিনি কিনিম আৰু আৰু তুম তোমাক যোন কিবা কিনি লাগে মই কিনি দিম
অ দিয়া মানে কি বুলি কয় শ্বপিংটো বাদ দিয়া মানে কিবা বেলেগক কবাত যাবা নেকি আৰু ফুৰিবলে
অ নহলে তুমি যদি বেলেগত যোৱা যাম দিয়া
ক'ত যাবা কোৱা।
এনেই আপোনাৰ এখন যে আমাৰ পাহাৰ যে আছে ওচৰত
অ তাইলে যাবা।
পাহাৰখনত আহক লি যাওঁ
তেলে সেইটো ভাল হ'ব পাৰ অ সিটো ভাল হ'ব পাৰু মানে কি বুলি কয়। সেউজীয়া গছ গছনি আছে ন
অ হয় হয় হয়।
অ তেনেকুৱা জেগাত অ তেনেকুৱা জেগাত গৈ ভাল লাগে বাৰু
অলি হয় পলাই হয় দিয়া।
ব বস্তু চস্তু বনাই লৈ যাম নিকি বস্তু যোৰ বনাই বনাই পেলাই তাতে খাম দিয়া। মানে কিবা বস্তু বস্তু বনাই পেলাই তা তাতে খাম বুলি কিবা
অ তুমি অ খাম দিয়া তুমি যে বনোৱা মই কিয় নাখাম
মানে কি বুলি কয় কিবা বস্তু্ত আৰু কোনোবা যাব নেকি হল। লগ ধৰা
নাই নাই নাই তুমি আৰু ময়ে যাম দিয়া
তাকেইটো আৰু কোনোবা তোমাৰ লগৰ আছে নেকি আৰু?
লগৰ এজন আছে যদি উম তেখেতক কলো হৈ তেখেতক কওঁ মই যাম।
অ', অ, হয় হয় সোধা যায় নেকি মানে বেছি? লগৰ হলে মানে লগৰ বেছি লগৰ ছোৱালী বেছি হ'লে ভাল লাগে ন থাকি অলপ খাইও ভাল লাগে।
অ' সেইটো হয় তমানে এই পিকনিক চিষ্টেম হয় আৰু নহয়?
অ' সেই তেনেকে মানে অলপ সুখ ঘুৰি আহো ফূৰ্তি কৰাও হ'ব ন অলপ
অ', অ', হয় হয় মই খুব
কি কালি।
হ'ব দিয়া মই কম দিয়া মই। সুধিচিলে
অহ ', মানে সিহতৰো প্ৰব্লেম মানে অসুবিধা থাকিব পাৰে ন
হয় হয় হয় অ', হয় উ উ হ'ব দিয়া মই ফোন ফোন কৰিম নাই নাই খোৱা নাই নাই খোৱা নাই। মই অলপমান ফুৰিব যাম বুলি মই ভাবছিলো মই
অ'। মানে তাতে খাবা নে ঘৰতে খাবাহি?
বাহিৰতে খাম চাগে এই লগয়। আহ তাৰ পৰা আহিছো। ইফালে খোৱাটো দিগদাৰ হ'ব না।
বাৰু
কি কৰি আছা তুমি এতিয়া?
মই আছো। দিয়া নে মই আছো। ছো এনেই এ দিয়া এতিয়া
এনেই মানে কিবা কাম কৰি আছে না?
তাৰ মানে কি বুলি কয় মায়েটো ভাত বনাই আছে যে। তাক অকমান মানে সহায় কৰি দিয় আছ
অহ ', হয়- হয় হেল্প -হেল্প কৰি আছা?
অ হয়।
ত সেই ভাত উম হয় সেই তুমি এ কি বুলি কয় তুমি জানানে?
ভাত মানে বনাব জানো বাৰু মই।
উম উম এই নহয় নহয় নহয় তোমাৰ তোমাৰ মাৰ ভাত আঞ্জা সোৱাদ হয় নে তোমাৰ তোমাৰ সোৱাদ হয় সেইটো কোৱাচোন মোক আগতে
মাৰেেতো খুব ভাত হ'ব ন বেছি কি বুলি কয় মাৰ পৰা আমি শিকা হয় নে নহয়?
একদম ৰাইট কথা কৈছা। মায়ে মা মাৰ- মাৰ হাতত খনৰ নিচিনা হাত নায়েই পৃথিৱত হয় নে নাই সেইটোয়ে কিন্তু যি নহওক উম', বা মাৰ নিচিনা তাৰ মানে কোনো হ'ব নোৱাৰে ইয়াতে এই পৃথিৱীত
হয় হয় এইটোয়েটো। কি বুলি কোৱা? আজি বনাইছে কি তোমালোকৰ?
হা -হা কি কৈছা?
মানে তুমি কৈছা ন টো শ্বপিং কৰিব যোৱাৰ কথা কৈছে যে এতিয়া তুমি মইতো মইবাৰো যাম ক'ব নোৱাৰিম হয়ানে নহয়? মানে ঘৰত অলপ অসুবিধা হৈছে যে তুমি অকলে যাবা কালে মানে পিকনিক যোৱাতো হ'ব নে নহ'ব?
নাই যাম দিয়া কালি নাই কালি- কালি যোৱা হ'ব দিয়া। আজি -আজি আজি মই তোমাৰ লগত যাম বুলি ভাবিছিলো আৰু কি বুলি কয়
মইতো, মইতো এতিয়া যাব নোৱাৰিম মানে ঘৰত অলপ অসুবিধা হৈছে যে মাৰ অলপ গাটো ভাল নহয় মানে- পাপাৰো অলপ গাটো অসুবিধা আছে সেইটো কাৰণে মানে যাব নোৱাৰিম এতিয়া এতিয়া তুমি
পাপাৰ কিবা না না অহ পাপাৰ কি কিবা বেমাৰ চলি আছে নেকি?
হয় মানে কি বুলি কয় প্ৰেছাৰ অলপ দিগদাৰ আছে
আহ
সেইটো কাৰণে যাব নোৱাৰিম মানে আজি টেবলেট চেবলেট খাইছে ৰাতিলে ভাল পাব আৰু মানে কাইলৈ যাব পাৰিম আৰু, মোৰ লগৰ মোৰো কি কৈছে
এইফালে যোৱাটো মাথা মাৰিবা আৰু কি বুলি কয়
অহ মানে কি বুলি কয় যাব নোৱাৰিমে চাগে এতিয়া তুমি যাবা আৰু
হ'ব, হ'ব, মই কাই অহ অহ কাইলৈ সেই কাইলৈ তুমি গ'লে মিছ নকৰিবা।
হয় হয় অহ মানে কি বুলি কয় মোৰো মোৰ লগৰ ছোৱালী দুজন দুজনীমান যাব চাগে
অহ হঅ অহ
অহ তোমাৰো লগৰ যদি ওলাই ল'বা সিহঁতো মানে অলপ কৈ আছে নহ ফুৰিব যাওঁ ব'লা ক'বাত
হয় হয়, গাড়ী পিছে গাড়ী এখন ঠিক কৰিব লাগিলে কি কয় নিজৰ আছে নেকি তোমাৰ?
মোৰ নিজৰ মানে স্কুটি যাম দিয়া স্কুটিত গ'লে বেছি ভাল হ'ব মোৰ স্কুটি আছে নহ
অহ তোমাৰ স্কুটি আছে।
অহ তোমাৰ বা তোমাৰ বাইক লৈ ল'বা আৰু লগৰ কেইজনীও স্কুটি আছে নহ
নাই কিন্তু এজন অহ মোৰ এজনৰ কিন্তু কিন্তু, এখন চাৰ চাকা এখন আছে কি বুলি কয় মাৰুতী এখন আছে। যদি তোমালোকে একেলগে যদি এহ যোৱা যদি উম তাৰমানে গোটেইখিনি একেলগে গ'লে তাৰ মানে ভাল লাগিব আৰু
হয় হয় অহ মানে কি বুলি কয় সি যদি তাৰ যদি অসুবিধা নহয় একেলগে যাব পাৰিম তেতিয়া গোটেই বিলাকে নহ একেলগে গ'লে তেতিয়া ভাল লাগিব বেছি
হয়, হয়, হয়, নাই একো নাই তুমি উম তুমি একো চিন্তা কৰিব নালাগে মই মোৰ বন্ধু ত কৈ দিম আমি একদম গোটেইখিনি যাম আৰু কি বুলি কয় ফুৰিবলৈ আৰু তাতে আইটেমতটো কিবা কোৱাচো উম
কি খাবা কোৱা আকৌ তোমালোকে তোমাৰ মানে তুমি খোৱা আৰু লগৰ বিলাকো সুধিব লাগিব ন সিহঁতে কি খাই। সেনে কৈ আছে মানে হেৰি খাম বুলি কৈছে ত হাঁহৰ মাংস
এ মই হাঁহ মাংসটো ভাল নাপাও তাৰমানে মেলি হয়ই হাঁহৰ মাংসটো কিয়া মই নাখাওঁ তোমাক কওঁ এই এই জণ্ডিছ বেমাৰৰ মানে বেয়া এইটো নে' কিন্তু মই এই ম ম এই কি বুলি লগা পাঠাটো পাথাৰ মাংসটো মই পাথাৰ মাংসটো বহুত ভাল পাওঁ তুমি যদি মোক যদি দুই কিলো যদি খাব দিয়া দুই কিলো খাব সেনেকুৱ আৰু জানে কিন্ত মই হাঁহৰ মাংস খাব মই নোৱাৰো
হ'লেই সেইটোকে কৰি দি হ'লে সিহঁতো খাই চাগে এই মাস সুধি চাও মই
অ আহ আপোনাৰ নাই সিহঁতে যদি ন নাই সিহঁতে যদি খাই পাহাৰ মাংসটো মানে এক্স কৰি এক্সট্ৰা কৰি যদি বনাই তেতিয়া খাব পাৰিম জানানে কিন্তু, উম মোৰ মানে মোৰ আই থমটো সেইকাৰণে পাঠা মাংস হলে ভাল আৰু কি বুলি কয়
হয়, হয়, মানে এইটো হাঁহ পাঠৰ মাংচটো আৰু মাছ দিওঁ নহলে
অ অ সেইটোয়ে হ'ব সেনেকুৱা হলে অলপ মান কি বুলি কয় পিকনিক প্লেচটোমান ডাঙৰ হ'ব হয়নে নাই কি বুলি কয় মই জোৰদাৰ হব আৰু লগত কিবা থাকিব নেকি তোমালোকৰ
মানে আৰু কি আৰু চ চা টা বনাই লম তাতে বা ব্ৰেকফাষ্ট কৰিম তাতে।
অ ন এই আজিকালি নহ নহয় আজিকালি ছোৱালী বিলাকে কিবা খাই নহয়
খাৱান এইবিলাক নালাগে দিয় এই বিলাকনাখায় আমাৰ লগৰ বিলাকে হা
অ নাই হয় সেইটো মই লৈ লওঁ আৰু খাই এনে উ দে আজিকালিটো চব চব অ নাখায় নেকি
হয় তোমালোকে খোৱা যদি ল'ব পাৰা
মই কিন্তু খাওঁ দেই মই বিয়েৰতো মই খাওঁ বিয়াত মই তাৰ মানে বুলি ক'লে জুতা তিনি এতিয়া লৈ লওঁ
অ হয় হয় উম উম অ অ একো নহয় বাৰু এদি এদিনৰ কাৰণে খালে একো প একো কথা নাই
অ হয় হই
উম
আৰু গান গান বজানা কিবা ল'মনেে
অ কিবা এটাতো লব লাগিব ন তেতিয়াহে ভাল লাগিব
উম
চাব ল
তাৰমানে সেই আমাৰ এটা এই মিনি এটা সেই এটা আছে মিনি হোম হোম থিয়েটাৰ এটা আছে হে এই দুখন ব ছ সেইটো সেইটো ললে হয় অ ককাই যাব কি বুলি কয় আমিতো আৰু তাতেতো ইমান দেৰি নকৰো খাম ল'ম অল এনে ফূৰ্তি কৰিম আৰু বাছ গুচি আহিম হয়নে নাই অ সন্ধিয়া সন্ধিয়া সন্ধিয়া নোহোৱাৰ আগত একদম গুচি আহিম ফটো উঠিম
হয় হয় গুছে ইমান ইমান দেৰিলে নাথাকো আৰু দেই
এ সেই তোমাৰ কেমেৰা আছে নেকি ভাল কেমেৰা
ভাল কেমেৰা মানে মোৰ ধৰ মোৰ লগৰজনীৰ তাত আছে
আছে নেকি অ তাতে তেনে ফটো উ অ হয় হয়
তাইক লৈ ল'ব দিম আৰু
উম উম এ সেনেকুৱা ফল অ অ মই যামেই মই শিকিলো মোৰ বেছি টাইম নাই
ওলাইছা নেকি যাবলৈ
বৰ্তমান মই যাব ওলাইছো দিয়া কি বুলি কৈ হৈছে নে
অ যোৱা নহলে মই এই মানে তোমাক এইটো কথা ক'বলৈ ফোন কৰিছিলো মানে
অ অ অ অ অ হয় হয় হয় উ উম উ আহ দিয়া দিয়া নহলে দিয়া হ'ব উ